এয়া, ইমান গৰম দিছে। অলপমান বাহিৰলৈ আহি পেলাই, অলপমান বহি আছো। তই কি কৰি আছনো?
এ, মইও বাহিৰতে ৰখি আছোঁ। এই কি গৰম দিছে ঐ।
এ, তাকে তাকে মানে, গৰমৰ পৰা মানুহ থাকিবই পৰা নাই।
উম, কচোন খবৰ-খাতি। আৰু কি মনত পেলালি আজি ইমান দিনৰ মূৰত?
খবৰ খাতি মানে এতিয়া মই কি বুলি কম আৰু। খবৰ খাতি হৈছে, তহঁতে নিজে খবৰ এটা ন'লও। এতিয়া মানে মোৰ বোলো, ইহঁতৰ খবৰ-খাতিটো নিজে নলয়। মই বোলো, মইয়ে খবৰ-খাতি এটা লওঁ আৰু মানুহ কেইটা আছে নে নাই, সেহঁতটো পাহৰেই আমাৰ বিলাকক।
ভাল কৰিলি, ভাল কৰিলি দে। মনত পেলাই থাকিব লাগে মাজে মধ্যে।
তাকে তাকে, আমি পেলাই থাকিলে নহয় মানে, তহঁতেও পেলাই থাকিলে ভাল লাগে আৰু।
হয় বাৰু, সেইটো। বাকী খেতি-পথাৰত লাগিছ নাই, এ খেতি-পথাৰত লাগি আছোঁ যে সেইটো কাৰণে অকণমান মানে তোৰ বিজি
এ, শুন শুন শুন শুন। ধৈৰ্য্য, ধৈৰ্য্য, খেতি-পথ মানে, খেতি আমাৰো আছে তই জান নহয়, খেতি আমিও কৈ আছো। আমাৰ এতিয়ালৈকে চাৰি-পাঁচ বিঘা মান আমি খেতি কৰিলোঁ। তাৰ পাছত আৰু তোৰ মোটামুটি বেছি নাই। আমাৰ সাত বিঘা নে ছয় বিঘা এটা আছে গে, হ'লেও খেতি আমি কৰি পেলাই তোৰ এতিয়া তোল, তোলেই মই এই ৰাতি সময় খেতি কৰ জানো। ৰাতিটো তই পথাৰত নাথাক, ৰাতিটোতো তই ঘৰতহে থাক। কোৰ মাৰিবলে নেকি, কোৰ মাৰিবলৈটো নাযাৱ।
মোৰ ভুল হ'ল, মই তোলে ফোন এটা কৰিব লাগিছিলে হয়।
চাহ যিমান দিন মাৰিছোঁ, মই অকলে মাৰিছোঁ মানে, তই আজিলৈকে মোলে বোলে, হেল্ল' তই কি কৰিছ বুলি শব্দটো তই নিজে ক'ব পৰা তো, মানে তোক ফোনটো মাৰি মোক ক'ব পৰা নাই। মই তোক ফোন মাৰি ক'ব পাৰিছোঁ বোলে হেল্ল', কি কৰিছ তই এনে মই ফোনটো মাৰ তই এনেই, মই ফোনটো মৰাৰ পিছত তই কি কৰিছ বুলি ক'ব পাৰ হয়তো হয়।
কিন্তু মানে হেৰি আৰু হ'লেও মানে বেয়া লাগে আৰু দেচোন।
হয় হয় বাকী ভাত পানী খালি নাই সেইটো ক সেইটো ক, ভাল কৰিলি দে, ফোনটো কৰিলি যে।
হয় হয় ভাত পানী মানে তো হেৰি সেই ভাত কিতা খাই পেলাই ৰাস্তালৈকে ওলাই আহিছোঁ ইমান গৰম দিছে। কাৰেণ্টটো আছে বাৰু হ'লেও মানে তোৰ বোলো অকমান আগফালেকে আহি পেলাই বহোচোন, ইমান গৰম। অকণমান ফিৰফিৰিয়া হাৱা এটা মাৰি আছে মানে।
উম্ হুম।
সেইকাৰণে বোলো, বাহিৰতে বহো।
ভাল কৰিলি ভাল কৰিলি দে, এ মই বাহিৰতে ৰখি আছো মানে কি গম পাইছ নাই। এ দিনত ইমান ৰ'দ দি আছে টিনপাত বিলাক গৰম হৈ আছে ন, ফেনৰ হাৱা এতে গোটেই গৰমটোত
এই, ফেন হাৱা ফেন হাৱা এ, কামে নিদিয়া হৈছে।
অ'
তো একদম পুৰা গৰমটো মানে, দা আৰু মানে আমাৰ কাষৰ গছ গছনি নাই যে। সেইকাৰণে আৰু বেয়া হৈছে তোৰ পুৰা হেৰি হৈ আছে আৰু। ৰদ দি আছিলে যে।
ক'লে ভালনি?
মা দেউতা মানে তোৰ এতিয়া দিনৰ দিনতটো খেতি কৰি, ম পথাৰত থাকি পেলাই ৰাতি। মানে বিৰাট ভাব লাগে ন এতিয়া শুই আছো মানে হলেও মানে ঠিকে আছে আৰু। মোটামুটি মানে ধৰক, মা মানে মোৰ ঘৰিণতো আছে আগৰ পৰাই হও মানে এতিয়া পথাৰলৈ নগলেও নহয়। পথাৰলৈ গৈ থাকিব লগগীয়া হৈছে।
উম, হয়তো যাব লাগিবই দেচোন।
মানে এতিয়া শুন আমাৰ বিলাকো হৈছে তোৰ, ৰোৱনী নলগাও মানে এই ইমান লৈ ইমান ধন পইচা নাইতো।
অ,
সেইকাৰণে বোলো আৰু। সেয়া আৰু কিনো কবি আৰু পইচা নথকা মানুহৰ এটোয়া আৰু অকমান,
নিজে যিমান পাৰি নিজে নিজে চেষ্টা কৰিব লাগে নিজে কৰিবলে।
যিমানতটো পাৰিছো আৰু সতো নিজে কৰিছো আৰু তাতকেও নোৱাৰি আৰু।
সেইটোৱে-সেইটোৱে। বাকী ভাত কিহে খালি তই?
ভাত মানে তোৰ আজি হেৰি বনালে এই ভোল আনিছিলে। ভোল মানে ঘৰৰ ভোল দেই দোকানৰ ভোল নহয়। ঘৰৰ ভোল আছিলে তাৰ পিছত আকৌ। পুঠি মাছ কেইটামান ববাই জোৰ চা আনিলেগে।
অ,
এই খয়া বনালে আৰু তেনেকে। তাৰ পাছত আকৌ তো খৰিচাতো এতিয়া এইদিনতো থাকেই।
উম, বাকী এইবিলাক তোৰ এনেকুৱা মাছে খাই থাকিব লাগে। চালানী মাছ খোৱাতকে মানে
পুঠি মাছ এতিয়া এতিয়া মানে লোকেল মাছ হয় নহয় বাৰু নিজৰ ঘৰৰ। ওচৰতে পথাৰ আছে, নদী আছে। ধৰ জুলুকিটো লৈ গৈ পেলাই ত মাছ। দুটা তিনটামান আনিলে আৰু তটো হৈ গ'ল ৰাতি সাঁজটো।
উম,
আৰু তো এতিয়া ট্ৰেক্টৰে বা গৰুৱে হাল বাই থাকোতে। পিছফালে ট্ৰেক্টৰখনে হাল বায় ঠাকুতে পিছফালে, মানে পিছতে ঘূৰি দিলেও তো এসাঁ জ মাছ গুচি আহে।
হয়-হয় মানে তো চালানী মাছ খোৱাতকে এইবিলাক মাছ খোৱাই ভাল। লোকেল সদায় লোকেল খাব লাগে আৰু বিশেষকে কাঠ মাছটো।
একদম চাহ এতিয়া মানে চাল মানুহ বিলাকে কি হৈছে চালানী বস্তু খাই-খাই। মানুহবিলাকৰ কি হৈছে একাৰে গাত শক্তি নাইকিয়া হৈ গ'ল। অকলৌ সঁচা কথাটো এইটো মানে তোৰ আগতে মানুহবিলাক, আগৰ দিনৰ মানুহ বিলাকৰ কথাত টু টুক কৈছো মানে মই আগৰ দিনৰ মানুহ বিলাক, এনেকুৱা আছিলে এই সেউজীয়া শাক পাচলি ঘৰতে কৰে। আলু প্ৰ মানে আলু পিয়য়াজৰ পৰা ধৰি গোটেইখিনি ঘৰতে কৰে। আৰু শাক পাচলিটো ঘৰতে কৰেই তাৰপিছত শাক পাচলো সেউজীয়া শাক পাচলো সাৰ। গোবৰ সাৰ দি কৰা য যোনটো শাক মানে সেইবিলাক খায় মানুহৰ, এতিয়া মানে তেতিয়াৰ দিনৰ মানুহ এতিয়াও মানে সুস্থ হৈ আছে ধুনীয়াকে। মানে বহুত সুস্থ হৈ আছে আৰু এতিয়া চাবি এতিয়া আমাৰ মানে আমাৰ প্ৰজন্ম বুলিয়ে নহয় আমাতকে এ আৰু প্ৰজন্ম মানে উপ প্ৰজন্মৰ মানুহ বিলাকেও কি হৈছে তোৰ মেডিচাইন দিয়া বস্তুবিলাক খাই খাই এতিয়া মানে মানুহবিলাকৰ মানে বেমাৰত বেমাৰত পৰি গৈছেগে আৰু।
হয় তাৰ লগতে আৰু এটা হেৰি হ'ল ন এই এই আমাৰ ইয়াত যে কভিড আহিছিলে
চ যোনটো মানে কৰোনা ভাইৰাছৰ যোনটো আমাক বেজি দিছিলে
অ। সেই এণ্টি ভেনমটোয়ে তোৰ হেৰি
অ সই বেজিটো মানে কি হয় সই বেজীটোৱে মানুহক বহুত মানে হেৰি কৰি দিলে এতিয়া মানুহবিলাকৰ একো মানে হেৰি নাইকিয়া হৈ গুচি গ'ল আৰু।
এতিয়া মানে কি হ'ল বৰ্তমান সময়ত মানে তোৰ না বাহিৰৰ ৰ'দত বেছি টাইম থাকিব পাৰে, না বৰষুণত তিতি থাকিব পাৰে। দৌৰা বা খোজকঢ়াটোও বেছি কৰিব নোৱাৰে আনচাৰি।
তাকে তাকে হৈছেই আও কি কবিনো আও। মানুহৰকআৰু মানুহবিলাকৰ আগৰ দিনৰ মানুহবিলাক এতিয়া যেনেকে আছে এতিয়া মানুহবিলাক মানে শুন ক'বলে বেয়া লাগে আমাৰ মানুহবিলাকৰ এতিয়া আমাৰ প্ৰজন্মৰ মানুহবিলাকে মানে আজিকালি সৰুতেও বহুত ল'ৰা-ছোৱালী মৰি যায় মানে সাৰ দিয়া বস্তু খাই খাই মানুহৰ মানে এই শক্তিটো নাইয়েই। মানে মানুহবিলাকে আগতে আগৰ দিনৰ মানুহ মানুহবিলাকে তোৰ দিনৰ দিনটোত কিমান কাম কৰিব পাৰে দিনৰ দিনটো তোৰ কাম কৰিয়ে থাকে তাৰপিছত আকৌ তোৰ পথাৰত কোৰ মাৰি থাকিব পাৰে। এতিয়া আমাৰ মানুহবিলাকে এক কিলোমিটাৰ এটা খোজ কাঢ়িব নোৱাৰে। আগৰ দিনৰ মানুহবিলাকক কি বুলি কয় তোৰ দচ পোন্ধৰ কিলোমিটাৰ মান অকল খোজেই কঢ়ি থাকিব।
উম আগতে মানুহবিলাকে দেখোন আগ বেলেগত বেলেগত কাম কৰিবলে যাওঁতেনে চাইকেল লৈ অহা যোৱা কৰ কিন্তু ব ৰ্তমান কৰে জানো হাজিৰা কৰিবলৈ যাওঁতেও বাইক লৈ যায়।
খিনি পা তই মানে এক কিলোমিটাৰ এটা খোজ কাঢ়িবলৈ হ'লেও মানে মানুহৰ এ যাবলে মন নকৰে তোৰ আজি মানে বাইক বাইক খন নহ'লে মানে মানুহে যাব অকমান দূৰো যাব নোৱাৰে।
নোৱাৰে এই প্ৰযুক্তিবিদ্যাই যিমান ভাল কৰিছে সিমান বেয়াও কৰিছে হয় দেচোন।
উম তাকে তাকে।
বাকী তহতৰ ট্ৰেক্টৰে হাল বোৱা নে গৰুও আছে?
এ ট্ৰেক্টৰ মানে আমাৰ ট্ৰেক্টৰে বোৱাই তাৰপিছত মানে গৰুৱে বোকা দিয়া হয়।
ঠিকে আছে ঠিকে আছে এই
মোৰ হিচাপত
খাই দিবি দে। আৰু গৰু কিমান আছে গাই গৰু আছে নে গাখীৰ দিয়া?
আছে আছে আমাৰ গাই গৰু পাঁচজনী আছেই তই আগতে দেখিছই নহয় আমাৰ গৰু কিমান আছে বা আমাৰ কি বুলি কয় নদীখন ওচৰতে আছে আৰু মেথাউৰিটো ওচৰতে আছে যে।
এ তহঁতৰ সেইটো কাৰণে সুবিধা হয় বাৰু।
দিবলে অসুবিধা নহয় মানে।
অ।
এ মেঠাউৰি ওপৰে লৈ গ'লে মানে দি থব পৰা হয়।
হয় আমাৰ আকৌ তেনেকে সুবিধাটো নাই যে গৰু-গাই সেদে ৰাখিবলে।
উম, আমাৰ গাঁওত মানে সেইকাৰণে মানুহবিলাকে গৰু সৰহকে ৰাখে।
যি হলেও তাৰ ফালৰ পৰা উপাৰ্জন হয়, ন'? এতিয়া গৰু গাখীৰটো যিমানতো তহঁতে খাব পাৰো সিমানটোহে খাবি বাকী খিনিতো উম, কোনোবা হোটেল-চোটেলত বিক্ৰী কৰিব পাৰি ন'? আৰু তেনেকে দিয়ে চাগে ন' আগতেতো দিছিলি?
অ', তাকে তাকে মানে আমাৰ দিনত আমাৰ গাঁৱত মানে মানুহ এই গ'ম পাইছ হেল্ল' মানে তোৰ এতিয়া আমাৰ বিলাকৰ ঘৰত তই আহিলে তই দৈ গাখীৰ কোমল চাউলতো থাকেই মানে মানুহ বিলাকৰ ঘৰত। নে তোৰ অ', তাকে এতিয়াএনে তোৰ আমাৰ গৰু বিলাক ঘৰত সৰহকে আছে যে।
উম।
তাকে মানে মই কথা এটা কাৰণে তোলে ফোন মাৰিছিলো, তহঁতেতো ফোন-চোন নামাৰই। মই মানে তোলে মাৰিছিলো মই ভাবি আছিলো মানে আমি আমাৰ ইয়াৰ পৰা মই যাম আৰু মোৰ লগত দুজন যাব, আৰু তোৰ লগত তইও যাবি আৰু তোৰ লগত এজন মানে মে লগৰ এটাল লৈ পেলাই আমি এনেকে মাজুলীৰ পৰা আহোগৈ বুলি ভাবছিলো, খেতিটো হোৱাৰ পিছতে। মানে ধৰ আৰু আমাৰ অ', দহ মানে সাত দিন মানৰ পিছত আমাৰ খেতি হৈ যাব, তাৰ পাছত তাৰপছতে বোলো আমি পাঁচটামান মাজুলীৰ পৰা এপাক আহোঁগৈচোন গোটেই সত্ৰকেখনো এ চাই আহিমগে বুলি ভাবি আছিলো মানে।
অ', তাতো অ', তইতো এদিন কৈছিলি বাৰু মাজুলীৰ কথা। কৈছিলি এই দে মুখাৰ শিল্পও শিকিম বুলি কৈছিলি।
বাৰেহে সত্ৰ মানে মাজুলিলৈ গৈ পাইছোঁ তাৰ পিছত মানে গৈয়ে পোৱা নাই। মই বোলো ইহঁতকো কওঁচোন ইহঁতৰ মানে যাই যদি। গোটেইকেইটাই গৈ আহোচোন মানে গোটেই সত্ৰ কেখনো চোৱা হ'ব তাৰ পিছ আকৌ আউনআতি সত্ৰ মানে তোৰ এনেকে মুখা শিল্পৰ বস্তুবিলাক বনাই, যে বাঁহৰে বোলো আমি সুবিধাকো অকণমান শিকিব পাৰিম যিহেতু, আমি অসমীয়া মানুহৰ যদি অসমীয়া বস্তুবলাক নিশিকোঁ।
হয়, হয়, সেইটোয়ে অসমীয়া সং স্কৃতিটো আমি এদেই বজাই ৰাখিব লাগিব দেচোন আজিকালি উঠি অহা প্ৰজন্মটোকনো কোনে শিকাব, আমিয়ে শিকাব লাগিব।
তাকে তাকে মই বোলো সেইকাৰণে আমি যদি গৈ পেলাই গোটেই গিটা বস্তু আমি শিকিব পাৰো ধৰ মাজ মাজুলী গ'লেতো আজিকালি বহুত বস্তু শিকিব পাৰি।
অ'।
এ ধৰ তাত আমি মুখাশিল্প বিলাক বনাই, আমি শিকি মানে ধৰ আমি মোটামুটি দহ পাঁচ দিন মানে হাতত লৈ যাব লাগিব। তেতিয়া মানে আমি গোটেই কেইখন চাই পেলাই আকৌ এনেকে শিৱসাগৰ হৈ আমি গোটেইকেইখন ৰংঘৰ কাৰেংঘৰ এনেকে গোটেইখিনি চাই পেলাই মানে ঘৰলে আহিব পাৰিম আৰু ন'?
আৰু লগতে তই তহঁতৰ তাত খুৰা ঘৰ আছে বুলি কৈছিলি ন'হয়।
নহয়, নহয়, আমাৰ মানে সেই মাজুলীতে খুৰা ঘৰ আছে নহয়, তাতে আমাৰ ধৰ থকা খোৱা বোৱাটো মানে ফ্ৰীয়ে হ'ব। তাত আমি চাৰিদিন থাকো বা পাঁচদিন থাকো আমি এনেকে থাকি পেলাই এ কি বুলি কয় তাত খোৱা বোৱাাতো হৈ যাব, আকৌ ধৰ এনেকে গোটেই খিনি বস্তু আমাৰ ৰেহাই হৈ যাব, খোৱা-বোৱা থকা-মেলাত ৰেহাই হ'লে আমাৰ বহুত হয়। মানে ধৰ আমাৰ যোৱা তেলৰ খৰচ টো লাগে মানে ধৰ আমি পাঁচটা গ'লে সৰু গাড়ীখন লৈ গ'লে পা পাঁচটা ধুনীয়াকে তেলৰ খৰচটো হৈ যাব। তাৰপিছত এনেই ধৰ আমি শিৱসাগৰ গ'লেহে আমাৰ এ পইচাটো লাগিব মানে এ থকা মেলা খোৱাতটো অকমান হেৰি হয়।
শিৱসাগৰত আমাৰ বৰ্তাঘৰ আছে ন বৰ্তাহ ঘৰতে থাকিব পৰা হ'ব বাৰু।
অ, তেতিয়া হয়লেতো তহঁত যদি বৰ্তাঘৰ আছে তেতিয়া আমাৰ সুবিধাই হ'ব। এ তাতে খোৱা বোৱা থকা মেলাটো যদি হৈ যায় তেতিয়া আমাৰ ঘূৰাতো পইচাহে লাগে।
অ, মোক দাদাই মাতিয়ে আছিলে শিৱসাগৰত দাদাই বোলে হেৰি আহিবি মই।
অ, তেতিয়াহ'লে যদি তহৰ যদি শিৱসাগৰ যদি তঁৰ দাদা মানে বৰ্তাহ ঘৰ যদি দাদা আছে। তেতিয়া মানে ধৰ আমাৰ গোটেই মানে দেখাব পাৰি আৰু বস্তু বিলাক এ ক'ত কি আছে। ধৰ আমিতো এদিন গয়তো চব আমি এ চিনি নাপাওগে মানে আগতেও যোৱা নাই নহয়। এতিয়া যদি আমি যাওঁ তেতিয়া ধৰ দাদাই গোটেই। বস্তু যদি দেখাই দিয়ে তেতিয়া আমাৰ সুবিধাই হব আকৌ ধৰা আমাৰ মাজুলীতিয়া। এৰ খুৰা ঘৰৰ লৰাও আছে সিও এ গোটেই আমাক মাজুলীলে। লৈ মানে গোটেইখন সত্ৰ সিয়ে আমাক লৈ যাব পাৰিব। আমি তেতিয়া মানে গোটেইন বস্তুনাকে চাব পাৰিম শিকিব পাৰিম আৰু।
হয়, তাকে ময়ো সেইটো আশাতো আছে বাৰু মাজুলী খেদ চোৱাতটো।
অ, তাকে-তাকে বোলো মই তহঁতক বোলো খবৰ এটা লওঁ তহঁতে খবৰ খাতি নলওঁ বোলো গৈ। এ এনেকে যদি বস্তু বিলাক এতিয়া যদি আমি নাচাও আকৌ পিছতনো চাবতো সময় নহ'ব।